হেল্ল'।
অ', কি কৰি আছা?
এ মই এনে পঢ়ি আছো ৰবা, তুমি কি কৰি আছা?
মই এনেই আছো মইয়ো বহি আছো, তোমাৰ দৰে।
তাকে।
বাকী খবৰ পাতি ভাল?
খবৰ পাতি ভালেই দিয়া আৰু। এইবাৰ বিহুত তুমি কি মামাহঁতৰ ঘৰলৈ নগলা নেকি?
অ', মামাহঁতৰ ঘৰত নগ'লো ৰ'বা এইবাৰ, এইবাৰ ইয়াতে থাকিলো আৰু ইয়াতে বিহু খালো।
তুমি গ'লা নে নগলা? ত' তোমাৰ তুমিতো গাঁৱত গ'লা নে নগ'লা তুমি গাঁৱত?
অ', গৈছিলো তাকে মই বোলো এইবাৰ তোমাক দেখাই নাপালো।
অ', হয় নেকি? দেখা নাপালা মানে মই নগলো নাই এইবাৰ। সেইকাৰণে চাগে দিয়া। বাকী গাঁৱত যায় কিনে কেনেকুৱা অনুভৱ হ'ল বিহুত?
এই বিহু বুলি কাত কলেতো আৰু নকবাই আৰু জানাইচোন কিমান ভাল যে লাগিছে। এইবাৰ তুমি বহুত মিচ কৰিলা, আমি গোটেই বিলাকে একেলগে এইবাৰ ঢোল, পেঁপা লয় একেবাৰে আমি ঘৰে-ঘৰে বিহু নাচিবলৈও গ'লো। এইটোতো প্ৰতিবাৰেই যাওঁ এইবাৰ আকৌ উম আয় যোন আমি খানা খাও যে, পইচা উঠাই সেইটো খানাটো এইবাৰ আমি মেজিৰ তলতে খালো নহয়।
মেজিৰ তলতে খালা নেকি বাপ পা ৰে মানে বেয়া ফূৰ্তি কৰিছা দিয়া মানে পুৰা- পুৰা জুই পুৱাই, মাংস মাছ পুৰা মাৰি দিছা তাৰে আগতে।
অ', তাকে আজি বাপৰে বেলেগ সিদিনাখনে মানে অকস্মত প্লেনতটো নহয় মানে, নোহোৱাই কথা আছিল ঘৰতে হোৱা কথা আ আছিল, কিন্তু মানে হৈ গ'ল আৰু মানে ক সবে ক'লে যে নাই অকণমান অলপ বেলেগ কৰো। এইবাৰ আমি- আমি মেজিৰ তলতে খাওঁ খানাটো, আমি গোটেই ৰাতি মোটা মোটি আমাৰ দুই তিনি মানেই বাজিল চাগে। ঘৰ পাওঁতে-পাওঁতে খানা খাই-খাই ঠিকছে নাছিলো একেলগে।
বাপ পা ৰে নাচিছা দিয়া তুমিও কিন্তু কম নাচা তুমি অকলে-অকলে গৈছা মই এইবাৰ তে থাকিলোঁ দিয়া। বাকী এই যি বিহুটো ক'লা এই বিহুটো বিহুতো আ-আগৰ দৰে আছে নে গাঁৱতো এতিয়া নে অলপমান সলনি হৈছে? দুদিনে অলপমান মানে মানুহো মানে ইমান এটা গুৰুত্ব নিদিয়ে আৰু বিহুটোত মানে আগতে যিটো আগৰ বিহু আছিলে আৰু এতিয়াৰ বিহু পাৰ্থক্য কিবা দেখিছে নেকি গাঁৱত তুমি? চহৰত তো বাৰু বহুত পাৰ্থক্য আছে।
আছে-আছে এনে নথকা নহয় বাৰু, এতিয়াৰ বিহু আৰু আগৰ বিহুৰ মাজত বহুত পাৰ্থক্য। বাপৰে আগতে বিহু বুলি কলে মানুহৰ গাত ততেই নাই। আজি-কালি বিহু বুলি ক'লে মানুহে পিঠা বনাতো নবনায়। আগতে চাবাচোন কাৰ ঘৰত কি বনাইছে কোনে কেনেকে পি পিঠা বনাইছে চবৰে আয়োজনে-আয়োজন, কিন্তু আজি-কালি পিঠা বনা বুলি ক'লে। গাঁৱত বু চহৰতটো চহৰতে, গাঁৱত বুলি ক'লেও আজিকালি মানুহে পিঠা নবনায়। আৰু কোনোবা যদি আলহী যায়, এই কৰবাৰ পৰা মেলা হওক, বহাগী মেলা হওক, ভোগালী মেলা, হক তাৰ পৰা প প বস্তু চস্তু আনি কিনে খুৱাই আৰু তাৰে কিনা পিঠা বিলাক খুৱায়। ডিফাৰেঞ্চটো বহুত আছে, কিন্তু পাৰ্থক্য বুলি ক'বলৈ গ'লে আৰু বহুত কিবা কিবি। আগতে আমি গাঁৱৰ গোটেই ডেকা গাভোৰু একেলগে হুঁচৰি গাবলে গৈছিলো। গোটেই পে পেয়া চেপা লয়। কিন্তু আজিকালি নাযায়ে, এই ক'ত দুজন এজন তিনিজন সেনে সে জোৱা যায় আৰু আজিকালি বিহু বুলি কলে, সেই এক মঞ্চ বিহুহে হৈছে। মঞ্চত যায়, পুৰস্কাৰ বুতলা। সেই বুলিয়ে আৰু বিহু হৈছে আৰু বাকী নাই আৰু। তোমাৰ মতে কি বুলি ভাবানো?
একদম ঠিক কথা হৈছে দে। আজিকালিৰ বিহুটো মাৰি যি মঞ্চত অ তোমাৰ বিহু হয় ন। সেই ম বিহু হৈ গৈছে দিয়া। মানে তোমাৰ যিটো আগতে মুকলি বিহু আছিল। সেই মুকলি বিহুটো এত এতিয়া নোহোৱা হৈছে। মানে এতিয়াৰ বিহু মানে তোমাৰ ক'বলে গ'লে সেয়ে দিয়া। এ মঞ্চত দুজন গায়ক মাতিলে। অ গান গালে, মানুহে নাচিলে তাতে, আ কিছুমানে সুৰাপান কৰিলে। কিছুমানে তোমাৰ আহ মাদক দ্ৰব্য পান কৰিলে। সেইবিলাক খাই নাছিলে, কাজিয়া কৰিলে, ত সেনেকে বিহুটো এতিয়া হৈ গৈছে আৰু মানে, বিহুটো মানে যিটো সংজ্ঞা। সেই বিহুটোত অসমীয়া জাতিৰ জানাই তুমি অসমীয়া জাতিৰ অ, মানে বিহুৱে প্ৰাণ। তো যিটো বিহুৰ সংজ্ঞা, সেইটো সংজ্ঞাটোৱে নোহোৱা কৰি দিছে আৰু মানে বিহু মানে এতিয়া অকল মঞ্চত গান গোৱাহে হৈ পৰিছে।
তাকে, আগতে আমি বিহু বুলি ক'লে বিহুৰ মূল একেই মূলতো একেই আনন্দই আছিল ন। সৈতে মিলি আনন্দ কৰা। অসমীয়াৰ সংস্কৃতি সন্মান কৰা। সেইয়ে আছিল। কিন্তু আজিকালি বিহু বুল বুলি বলে কলে সেই গায়ক আৰু সেই হুচৰি ডল কেইটা যাই কেনে ম ত প্ৰদৰ্শন কৰিব। কোনো কোনটো হুচৰি দলে বেছিকে ভাল হেৰি কৰিলে তাৰে ওপৰত পুৰস্কাৰ দিব। বিহু বুলি কলে সেইহে হৈছে। তাকে দুখো লাগে, কিন্তু উপায়োতো নাই মানুহবোৰৰ ব্যস্ততা। এ নকবা আৰু, কি কৰিবা?
হয় দিয়া। মানে মানুহে আগতকে বেছি মানে এতিয়া তোমাৰ বিহু যিটো আছে। সেই বিহুটো মানে অলপ কমে গুৰুত কম গুৰুত্ব দিয়া হৈছে। তুমি ক'লাই যে গাঁও বিলাকতো আমি যেতিয়া আছিলো গাঁৱত আৰু যেতিয়া সৰু থাকোতে। ত' সৰু থাকোতে যেতিয়া আছিলো, তেতিয়া মানে তোমাৰ আমি সৰু সৰু কিছুমান আমাৰ তাৰে গাঁৱৰে ল লগ হৈ কিনে আমি বিহু গাবলৈ গৈছিলোঁ। মানে দিনটো আমি ঘূৰিয়ে নাহো আৰু দুনটি দিনটো আমি বিহু গাই থাকো। মানে আমি মনত আছে মোৰ। আমি চা চাউলৰ মোনালৈ গৈছিলো। চাউল লও, চাউল ডাঙিব নোৱাৰো। অ, যোনে পইচা দিয়ে পইচা লওঁ। ত' তাৰপিছত আমি সেই বিহু মানে যেতিয়া আমি যাতে মানুহ বিহুৰ পৰা মানে আমাৰ দ্বিতীয় বিহুৰ দিনা পুৰা আমি গাবলৈ গৈছিলোঁ। ত' ত' এনেকে তিনি চাৰি দিন গাইছিলো। তাৰপিছত খানা এটা খাওঁ। খানাটো খাই কি মজা লাগে। তাৰপিছত যি পইচা ৰয়, আমি আ নিজৰ নিজৰ নিজৰ মাজত ভগাই লও বা তোমাৰ এই গৰু বিহুতে ধৰি লোৱা, আমি গৰু ধোৱাওতে যিটো ফুৰ্তি আছিল। এতিয়া ল'ৰা ছোৱালী নাজানে। এতিয়া ল'ৰা ছোৱালীয়ে মবাইলে টিপি থাকে। এ যেতিয়া আমি পুৱা উঠি ককা, আইতা লগত আমি লাও, বেঙেনা কাটিছিলোঁ। সেইবিলাকৰ যি সেই বনাইছিলা হয়, মালা বনাইছিলো। এ মালা বনাই যে মাজত এটা ডাঙৰ চাই কিবা এটা তাৰে লাও বা বেঙেনা হওক বা এনেকুৱা হালধি হওক। তাৰে এটা ডাঙৰ চাই এটা মা মাদলি দিছিলো। সেনেকুৱ আৰু তাৰ পিছত আমি মা হাইতি দি গা গৰুক ধুৱাইছিলো নদীত হ‌ওক তোমাৰ ঘৰতে এনেকে পানী ঢালি হওক, ত' সেইবিলাক এতিয়া মানে বেছি মানে গুৰুত্ব নিদিয়ে এতিয়া।
হয় দিয়া, মোৰ আইতাই কয় যে আগৰ বিহুৰ কেইদিন আগৰ পৰাই আমি যে ঘৰত ব্যস্ততা আৰম্ভ হৈছিল মানুহে ঘৰ দুৱাৰ চোতাল বাৰী চব চাফা কৰিছিল। আগতে সেই পিঠা পনা লাৰু জলপান ঘৰতে বনাইছিল, কিন্তু আজিকালি ক'ত আৰু, এয়া তিল পিঠা নাৰিকল পিঠা সুতুলি পিঠা মুৰি লাৰু এইবোৰতো আধা বস্তু দেখাই নাপাওঁ আজিকালি। ক'ত যে আছে সেই বিশেষ খাদ্যবোৰ নকবা আৰু। এতিয়াতো সেই আধুনিক জীৱনৰ মানুহৰ ব্যস্ততা। বাপৰে কোনে ক'ত কি সদস্য একেলগে বহি ভাত খাবই না পায়, আজি আগতেতো আমি এখন চোতালতে এখন মজিয়াতে বহি ভাত খাইছিলো। এতিয়াতো সেই আগৰ চোতালবোৰ মনতে পৰে ক'ত যে গ'ল সেই মানুহবোৰ! ক'ত গ'ল সেই একেখন চোতালতে বহি ভাত খোৱাও দিন বোৰ, এতিয়াতো সেইবোৰ নায়েই দিয়াচোন আৰু।
একদম ঠিক কথা কৈছে, এতিয়া মানে মানুহ বিলাকে কিয় বা আৰু তোমাৰ এই যিটো বিহুৰ যিটো পৰিৱৰ্তন দেখিবলে পাবা, এই বি আধুনিক বিহু আৰু আগৰ বিহুৰ আৰু মই এটা কথা লক্ষ্য কৰিছো নতুন প্ৰজন্মৰ মানে এই যিটো বিহু আছে, এই বিহুটো মানে কিবা এটা সেই এ মোবাইলত বা সামাজিক মাধ্যমত, দিয়া এটা ছিষ্টেমে কৰি দিছে মানে, মানে অকল বিহু আহিলে মেখেলা চাদৰ এযোৰ পিন্ধি তোমাৰ ঢোল এটা লৈ কিনে বা পেঁপা এটা লৈ কিনে অকল সামাজিক মাধ্যমত ফটো দিয়া বা সেনেকুৱা, কিন্তু তেওঁলোকে আচলতে যিটো জানিব লাগে সেইটো নাজানে, মানে বিহুৰ যিটো সংস্কৃতি বা বিহুৰ যিটো মানে গভীৰতা অ আমাৰ কাৰণে অসমীয়াৰ কাৰণে বিহুটো বহুত ডাঙৰ ন। ত' সেইটো তেওঁলোকে বুজিয়ে নাপায়, আৰু ভাল কথা আৰু সামাজিক মাধ্যমত দিছে ত অন্য মানুহে জানিব তোমাৰ আহ বিশ্বৰ মানুহে জনাজাত হব, কিন্তু তোমাৰ অকল সামাজিক মাধ্যমতে সীমাবদ্ধ হ'লে সীমা সীমাবদ্ধ হৈ থাকিলে নহয় ন বিহুটো। সেইটো আমি আহ যিবিলাক সৰু সৰু ল'ৰা ল'ৰা ছ ল'ৰা ছোৱালী আছে আৰু নতুন প্ৰজন্মৰ, তেওঁলোকৰ মাজত আমি বিহুটো সুমুৱাই দিব লাগিব তেতিয়াই আমাৰ বিহুটো সংৰক্ষণ হৈ থাকিব ভৱিষ্যতলৈ, আৰে তেতিয়া আমাৰ সংস্কৃতিটো ভাল হৈ থাকিব যদি আমাৰ সংস্কৃতি নাথাকেই, বিহুতো আমাৰ নাথাকে যেন আমি অসমীয়া বুলি মানুহক চিনাকি কেনেকৈ দিব পাৰিম।
হয় হয়, এতিয়া আমাৰ এইটো দায়িত্ব হৈ গৈছে আৰু, এতিয়া আমি, আমি, আমাৰ ভৱিষ্যত প্ৰজন্মক আমি আগবঢ়াই নিব লাগিব। আমাৰ সেই দিনবোৰ আমি নিজে সংৰক্ষণ কৰিব লাগিব। কিন্তু আধুনিকতা বেয়া নহয়। কিন্তু আধুনিকতাৰ মাজতো যে নিজৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাক, মৰমে জীয়াই ৰাখিব লাগিব। আমি সেইটো নিজে বুজিব লাগিব দিয়াচোন। তাকে আৰু বিহু বুলি ক'লে, সেই বিহুৰ আগৰ সৌন্দৰ্যতা নাইয়েই দিয়া আৰু। এই আগৰ সেই কণীৰ যুঁজ মহ'ৰ যুজ, টেকেলি ভঙা এইবোৰ মানুহে নেদেখাই হৈছে। এইবিলাক অকল সেই টিভিৰ কৰবাৰ প্ৰটকাষ্টত বা টিভিৰ কোনোবা এজন মা ভাল বিশেষ মানুহে যদি কয়, তেতিয়াহে মানুহবিলাকে শুনে। আৰু সেই তুমি যে ক'লা ফটোশ্বুটৰ কথা, হয় বাৰু আজিকালি সেই মোবাইল টো লৈ ফটোশ্বুটেই হৈছে অ কল, বিহু বুলি ক'লে ছোৱালী বিলাকে মেখেলা চাদৰযোৰ পিন্ধি ল'ৰা বিলাকে ঢোলটো লৈ সেই এখন ফটো দি হে প্পী বিহু বুলি লিখি আমাৰ মোবাইলৰ সামাজিক মাধ্যমতে বিহুতো সামৰণি পৰে আজিকালি।
একদম ঠিক কথা কৈছা, দিয়া মানে সামাজিক মাধ্যমতে সীমাবদ্ধ হৈ গৈছে আৰু এতিয়াৰ বিহুটো। বাকী তোমাৰ এই বাকী তোমাৰ প্ৰিয় বিহু কোনটো, মাঘ বিহু নে, ভোগালী বিহু নে, তোমাৰ সেই ৰঙালী বিহু কোনটো তোমাৰ প্ৰিয় বিহু?
অঁ' মোৰ প্ৰিয় বিহু বুলি ক'বলৈ গ'লে মোৰতো আহ' ৰঙালী বিহুতেই প্ৰিয় কাৰণ ৰঙালী বিহুত যিহেতুকে আমি উলহ মালহেৰা উদযাপন কৰোঁ। পিঠা পনাও বনাও। আৰু যিহেতুকে আমি গোটেই ছোৱালী বিলাক বা ল'ৰা বিলাকে লগ হৈ আমি বিহু চিহু নাচো ত বিহুতিয়ে মোৰ প্ৰিয় দিয়াচোন আৰু। আৰু ভালো লাগে, ইমান ধুনীয়াকৈ ফূৰ্তি কৰি ডাঙৰক বাৰু সন্মানো কৰা হয়, ভালো লাগে। য়াই আৰু সেই গোটেইকেইটা বিহুুৱেই প্ৰিয় ত, তথাপিতো তাৰে ভিতৰত ৰঙালী বিহুতো বিশেষকৈ বেছিকে প্ৰিয় দিয়া। তোমাৰ?
এই মোৰটো ক'বলৈ গ'লে গোটেইটা তোমাৰ দৰেই প্ৰিয় কিন্তু বিশেষকৈ ক'ব গ'লে মই ভগালী বিহু তো প্ৰিয় দিয়া আৰু ভোগালী বিহুতোত মানুহে ভোগ কৰিব পাৰি টো মানে তোমাৰ ধৰি লোৱা সকলোৱে মিলি জুলি এঠাইতে খালে, তোমাৰ একে, এক, একলগহৈ এসাঁজ খালে- তোমাৰ লগতে তোমাৰ পুৱা যে উঠি কেনে ভেলা পুচি জ্বলাওঁ। তাতে যি মাহ এইবিলাক চেতিয়াও মাহ, তিল এইবিলাক চেতিয়াই দিওঁ, এইবিলাক প্ৰথা এইবিলাক প্ৰথাটো পুৰণি আমাৰ। সেইবিলাকৰ ল'তে ৰাতি তোমাৰ ভেলাঘৰত থকা হওক বা ভেলাঘৰত জুই পাই থকা এই তোমাৰ এই আহ' জেংবিলাক চ, চ, চুৰি কৰা বা তোমাৰ এই বেৰাবিলাক তোমাৰ চুৰি কৰা। ত, সেইবিলাকে প্ৰথাবিলাকতো আমাৰ অসমীয়া জাতিটোক মানে বিশেষ কৰি তোলে ন'। বাকী হ'ব দিয়, আজি নহ'লে থৈছোঁ পিছলৈ আৰু কেতিয়াবা কথা পাতিম।
অঁ' অঁ' দিয়া হ'ব দিয়া।